শুনিছ?
তেতিয়া নেটৱৰ্ক প্ৰব্লেম হ'ল নেকি?
অহ, চাগে মাজতে ক্ৰাপ্ত হৈ গ'ল একদম একো মানে মাতে শুনা নগ'ল।
তুমি কিবা কৈছিলা ম'ম' চাওমিনৰ বিষয়ে।
অ', কৈছোঁ যে অকল মানে মম' চাওমিন ভাল নেকি তেনেকুৱা নহয়। মানে আমাৰ অসমীয়া যিটো খাদ্য থাকে খাদ্য আছে সেয়াও ভাল লাগে থলুৱা খাদ্য। যেনেকে তোমাৰ মাছৰ টেঙা, খাৰ।
আৰু যেনে পাতত দিয়া মাছ যেনে বিভিন
অ', মা উফ ৰাম। বহুত টেষ্টি।
আৰু যেনে বাহিৰা যেনে বিৰিয়ানী - বিৰিয়ানি
এইবোৰে ফেৰ মাৰিব নোৱাৰে মানে পাতত দিয়া মাছ আৰু সাৰৰ লগত।
অহ, এইটোতো হয়।
উম,
মানে বা বহুত মানে বহুত আ বহুত জাগাত মানে বহুত বিভিন্ন ধৰণৰ খাদ্য থাকে মানে চব মানে খাই ভাল লাগে।
চব ভাল লাগে মানে মই আমাৰ মই মানে মোৰ নিজৰ আমাৰ যিটো মানে থলুৱা খাদ্য সেটো কথা কৈছোঁ যে এনেকে ধৰা মম'তোত আমাৰ থলুৱা খাদ্য নহয় ম'ম'জ চাওমিন সেইকেইটাটো তোমাৰ উম। বাহিৰা খাদ্য হয় মানে সেইটো বাহিৰৰো। খাওঁ কিন্তু বাহিৰৰো মানে ইমানো নহয় আৰু। মানে যিমান পাৰোঁ ধৰা ঘৰত বনাই খাওঁ। আৰু কেতিয়াবা ধৰা কাত চিত বাহিৰতো খোৱা হয়। সেইটোৱে কুৱা আৰু। তোমাৰ আৰু প্ৰিয় খাদ্য কি?
মোৰ তো পনীৰ হয় মাছৰুম মটৰ এইবিলাক তুমি খোৱানে নোখোৱা পলিয়াৰ?
পনীৰ খাওঁ নাখাওঁ নহয়।
মানে মাছ মাংসটো অলপ কম খাওঁ মানে পনীৰ এইবিলাকে খাওঁ।
অ নিৰামিষ বুজি নেকি?
অলপ নিৰামিষ মানে খাওঁ তিতা মাজে মাজে।
উম হম হম মাছ মাংসটো কমেই চলে।
অ কমে চলো। তোমাৰ ফালৰ চাগে চলে ন বেছি মাছ মাংস?
উম
মাছ মাংসৰ ভিতৰত অ মানে কোনটো বেছি ভাল পোৱা?
মই মাংস ভাল পাওঁ তোমাৰ লোকেল লোকেল মুৰ্গীটো যে।
অ সেইটো সেইটোও ভাল খাব।
হা হা সেইটো খাওঁ। আৰু মাছটো মাছটো ভাল পাওঁ কি মাছটো তোমাৰ নেমু টেঙা দি বনালে। মই কৈ আছোঁ মোৰ মুখেদি পানী ওলাই আছে নেমু টেঙা দি বনালে। ও ভাল লাগে আৰু তোমাৰ এইটো ঔটেঙা দি বনালেও ভাল লাগে।
বহুত ভাল লাগে
উম আৰু তোমাৰ মিঠাইৰ ভিতৰত
অ মিঠাই যেনেকে গোলাপ জামুন
উম
ভাল লাগে এইটো
উম মোৰ কালা গান ভাল লাগে
কাল অকণ ভাল লাগে নেকি সেইটো ভাল লাগে খাই।
উম অ অ আৰু এটা মে বস্তু ভাল লাগে এইটো তোমাৰ ধৌচা
অ গজা।
ধোচা ধোচা
দচা
অ দোচা
সেইটো মানে কেনেকে বনাই মানে কি দিয়ে তাত দচাত
অ চাউল থাকে তোমাৰ দালি থাকে উৰে ডাল বুলি দালি বুলিকে কয় সেইটো দালি তোমাৰ তিয়াই থব লাগে
উম তাৰপিছত
তাৰ পিছত সেইটো আৰু মেথি আছিলে নেকি পাহৰি থাকিলো। তাছত এইকেটা বস্তু তোমাৰ ম ছিচটি তিয়াই থব লাগে তাৰ পিছত এইটো মানে পেষ্ট কৰিব লাগে আৰু মিহি গুৰি কৰিব লাগে বি গুৰি কৰাৰ তাৰপিছত তোমাৰ আহ আকৌ সেইটো গুৰি কৰাৰ পিছত আকৌ সেইটোও থব লাগিব। মানে ফৰ টু ফাইভ আৱাৰ্চ তাৰ পিছতে সেইটো মানে এ দচাটো হয় দচা ফৰ্মটো ফৰ্মটো আহে মানে তাতে
মানে দচা মানে ৰুটিৰ দৰে ন ঘূৰাই দিব লাগে ওপৰৰ পৰা
উম হম পপাৰ ঘূৰাই দিব লাগে। পুৰা আৰু তাতে ভিতৰত মচলা থাকে মচলাটো বনাব লাগে আৰু তা তুমি যদি চাম্বাৰ খোৱা চাম্বাৰো বনাব পাৰা তাতে তাৰ লগত তুমি বুটৰ চাটনিও খাব পাৰা বাদামৰ খাব পাৰা নাৰিকলৰো চাটনি খাব পাৰা আৰু চাম্বাৰটোতো তোমাৰ যি যিকোনো চব্জি দিব পাৰা তেতেলী থাকে তেতেলী দিয়ে ডালি মানে কি জানো জানো মানে কি দালিতে তোমাৰ চব চব্জি দিয়ে দি পেলাই তাতে তোমাৰ অ চাম্বাৰ এটা মছলা থাকে চাম্বাৰ মছলা দিব লাগে তেতেলী দিব লাগে। তাৰ পাছত আৰু খাব লাগে টেষ্টি টেষ্টি
হয় আৰু কি আৰু কি কি বনোৱা ঘৰত
মাকীটো নৰ্মেলচ চব থাকে ভাত চব্জি চব্জিও এনেকুৱা নহয় যে মানে মানে ধৰা শাক পাচলি যে নাখাওঁ সেইটোও নহয় শাক পাচলিও আমাৰ শৰীৰৰ বাবে বহুত উপকাৰী কাৰণ শাক পাচলিৰ পৰাও মানে বহুত খিনি তোমাৰ অ মানে শৰীৰত লগত লাগতিয়াল মানে ভিটামিন পোৱা যায় ন
হয়
উম শাক পাচলিও থাকে সদায় শাকৰ ভিতৰত তোমাৰ এইটো পালেং শাক ঢেকীয়া শাক খুতৰীয়া শাক
হয় অঁ শাক শাক ভাল লাগে ভাল পাওঁ ময়ো শাক
উম
শাকটোৱে বেছি ভাল পাওঁ
উম পালেং লাই ইমান ভাল নাপাও মই সুতৰীয়া ঢেকীয়া এইকেইটা বেছি ভাল পাওঁ
হয়
উম
এ পুৱা পুৱা কি খোৱা কি খাদ্য খোৱা পোৱা মানে ব্ৰেকফাষ্ট
পুৱাটোতো ভাতেই থাকে।
মানে তিনিওটাইম ভাতে থাকে ন
উমম খোৱাতটোতো মানে ভাতে খাব লাগে দেই বাহিৰৰ বস্তু খোৱাতকে কাৰণ সেইটো বেছি উপ কাৰী হয় বাহিৰৰ এই বস্তু মানে এ খোৱাতকে পুৱা ভাতে খাব লাগে। তাৰ পাছত ভাত খিনি খোৱাৰ পিছত দুপৰীয়া খোৱাৰ পাছত এ আবেলি পৰত বাহিৰা বস্তু খাই থাকা বনাই বনাই পেলাই বনায়ো খোৱা বা বাহিৰৰ পৰা আৰু খোৱা কিন্তু পৰাপক্ষত বাহিৰৰ খিনি ইগনৰ মানে অ খাব নালাগে ঘৰতে বনাবলৈ হম হম হম
আৰু কোৱা অসমৰ অসমৰ মানে আৰু বিভিন্ন ধৰণৰ খাদ্য তাৰ বিষয়ে কোৱা।
কি কলা
আৰু কোৱা যেনে অসমৰ বাহিৰে যেনে বেলেগ বেলেগ জেগাৰ কি কি ভাল পোৱা তেনেকে
বেলেগ কলোঁ দেখোন বচা
বাহিৰা সেইটোৱে ভাল পা যেনে পিজ্জা বাৰ্গাৰ
আঁহ পিজ্বাও ভাল লাগে।
পিজ্জাটো বনাব জান নে জানা নে ঘৰত
পিজ্জাটো এবাৰ ট্ৰাই কৰিছিলো এইটো গোটেই কলাহ পাপৰ হৈ গল তাৰপিছৰ পৰা আৰু ফ্ৰাই কৰালে পিজ্জাটো আৰু বাহিৰৰ পৰাই খোৱা হয় এতিয়া খাওঁ আৰু খুব কম খাও পিজ্জাটো।
ইমান খোৱা নহয় আৰু
হম
দেই ম'ম' চাওমিন দোচা এইবোৰ কাৰণে থাকে আৰু
এইবিলাকতটো মানে নৰ্মেল মানে স্বাভাৱিকভাৱ থাকে আৰু মানে সবে খায় মানে এইবিলাক
উম হম হম উম তাৰ পাছত তা
হয়
যদি কৈ আছো আৰু মোৰ মুখৰ পানী ওলাই আছে আহঁ হাঁ হাঁ
খোৱা কিবা আছে যদি কাষত
হাঁ
কাষত কিবা আছে এইটো খোৱা
তেতিয়া একো নাই এতিয়া কেৱল ভাত আছিলে ভাত খালো এইবোৰ খাবলৈ হলে এতিয়া বনাব লাগিব বা পোচকা খাবলৈ হ'লে বাহিৰত যাব লাগিব
হয় কি খালা ভাতৰ লগত।
সেয়া কৈছো ন শাক পাচলি যে খাওঁ শাক পাচলি খাইছোঁ আজি।
অ। ৰাতিতো ৰাতি ৰাতি ত কি ভাবিছা কি বনাম বুলি।
ৰাতি জিকা মিছা মিছামাছ দি জিকা।
হয়।
আৰু কুন্দুলি কুন্দুলি কুন্দুলি চিনি পোৱা নাই।
কুন্দুলি মানে।
সেইটো। পটলৰ।
অ হয় নেকি সেইটো খাই পোৱা ইটো।
চব্জি হয়। পটলৰ দৰে হয় হয়তো মানে উম। চিনি পাব পাৰা বা খাবওঁ পাৰা কিন্তু হয়তো তোমালোকে যে বেলেগ কোৱা মানে। চবেই ধৰা বেলেগ বেলেগ নাম দি পেলাই মানে কয় ন। শাক পাচলিবোৰ সেইকাৰণে। হয়টো বেলেগ কিবা নাম খাইছা চাগে।
খাইছোঁ চাগে মনত নাই মানে চিনি পোৱা নাই মানে।
হুম হুম পটলৰ দৰে হয় মানে দেখাত সৰু সৰু হয়।
হয়।
পটল গুটি অলপ টান টান থাকে ইয়াৰ যে ইয়াৰ ভিতৰত তোমাৰ তিয়ঁহ যে থাকে তিয়ঁহ। তিয়ঁহ গুটিবোৰ তিয়ঁহ গুটি। তিয়ঁহৰ গুটিবোৰ কেনেকে থাকে ডাঙৰ ডাঙৰ কিন্তু ইয়াতে তোমাৰ তিয়ঁহ গুটিবোৰ তোমাৰ। সৰু থাকে ন কিন্তু ইয়াতে তোমাৰ তিয়ঁহ নিচিনা ভিতৰ বস্তুখিনি থাকে। কিন্তু একদম সৰু সৰু হয় গুটিবোৰ।
হয় হয়।
সেইটোও বহুত ভাল চব্জি হয়।
মানে খোৱাতটো এনেকুৱাত।
উম বঢ়িয়া টেষ্টি অলপ টেঙেচি টেঙেচি ভাৱ হয়।
হয়।
আৰু এইটো তোমাৰ বহুত উপকাৰীও হয় এইটো তোমাৰ কুন্দুলি চব্জিটো। মানে। কুন্দুলি বুলি কৈ আমাৰ কুন্দুলি। মানে উম ভাল চব্জি যেনেকে ভাত কেৰেলাও কৰে ন ভাত। কেৰেলৰ খোৱাদটোও বহুত ভাল এই কুন্দুলিটোও বহুত ভাল।
আৰু কণী খোৱা নে নোখোৱা।
সেইটো ইমান ভাল নাপাওঁ মই।
হয় এইটো ভাল নোপোৱা নেকি।
উম হুম।
উম কণী খোৱা কণী খাই খাই পোৱা নাই।
খাওঁ ইমান নেখাওঁ আৰু খুব কম।
দিয়া তেহ আৰু পিছত আহ কথা পাতিম। নে কিবা।
ঠিক আছে দিয়া।
ঠিক আছে।